হেল্ল'
হেল্ল' অ কি কৰিছা?
এই শুব শুব ওলাইছোঁ। কোৱা?
হেল্ল'
অ শুবলৈ ব্যৱস্থা কৰি আছো। কোৱা?
উম, ভাত পানী খালা? উম মই খালোঁ অ। মইও খালো এ মেলাত গলো মেলাৰ পৰা আহিলো। বৰষুণ দি আছিলে নে? আহি গলো পতককে বৰষুণ দি আছিলে যে পতককে আহি গলোঁ। মেলাত গৈছিলো মানে।
অ বৰষুণত ভিজিলা।
সেইফালে দিছে নেকি বৰষুণ তোমাৰ লোকৰ ফালে?
ভিজিলে অলপ চলপ বেছি কে নাই। সমকে আহিছিলা, আৰু বাকী খবৰ চবৰ ভালেই ন? হেল্ল
হেল্ল'
তোমাৰ মাতটো আহা নাই।
কি কৰিছা?
উম।
শুনি পাইচা নে?
অ এতিয়া পাইছোঁ।
কৈছো অলপ মাছৰ পোনা আনিছিলো আজি পোনা অলপ পেলালোঁ পুখুৰীত।
অ।
হৈ মান ধুনীয়া দানা দিছিলো যে পুৰা এতিয়াও লাগ-
হম।
তাহা নাই অ।
মাতটো এক মিনিট হেডফোনটো অফ কৰি এতিয়া শুনি পাইচা?
অ এতিয়া পাইছোঁ।
হেল্ল' অ মানে হেডফোন লগাইছিলোঁ যে। মানে কৈছো এই পোনাতটো তোমাৰ মিক্সাৰ পোনা যোনটো ৰৌ মিৰিকা বাকু বিক- কেয়াৰ হৈ গ'ল সেইবিলাক। ডাঙৰ ডাঙৰ বেছিলে লাভ হয় আৰু। পুখুৰী আছে যে ডাঙৰ, মোৰ ডাঙৰ পুখুৰী আছে মানে মোৰ তাততে পেলাই দিওঁ অ।
হয় হয় ডাঙৰ পুখুৰী হলে ভাল কে পিপ পুহিব পুহি এনে বিল কৰিলে ভালে প্ৰফিত পোৱা যায়।
উম তাৰপিছত ধৰা অলপ ডাঙৰ হ'লে বেপাৰী বিলাক আহি সিহতে নিজে মাৰি লৈ যায় মানে মোক পইচা দি যায়। মানে ম মূলটো ওলাই আহে আৰু লাভ খোৱাৰ খাবলৈও থাকি যায় ঘৰত। আলহী চালহী আহিলে ধৰা নিজৰ থাকিলেতো ভালে থাকে ন।
উম এইফালে তোমাৰ প্ৰফিটো পাই গলা এইবাৰ। নাই মোৰ ঘৰত পুখুৰী নাই।
অ অ পুখুৰী থাকিলেতো
আমাৰ কিনি আনি কিনে খাব লাগে আৰু আমি ধৰা যোনটো তোমাৰ লগৰ তোমাৰ লগত লগত নাপাও মানে লগে লগে নাপাও।
আচ্ছা।
সেইটো ধৰা ৰাতিপুৱাটো সন্ধিয়া সময়ত তেনেকুৱাও পাবলগীয়া হয় আমাৰ।
অ কিয়?
মানে ধৰা তোমাৰ এই মানে তোমালোকে যেনেকে ঘৰত কুকুৰ থাকোতে মানে লগে লগে মাৰি মাছটো পুখুৰীৰ পৰা উঠাই নি কিনে লগে লগে খাই দিব পৰা মানে, আমি তেনেকুৱাও মানে নাপাওঁ যে।
অ তোমালোকেতো লগৰ লগেতো নোপোৱা কিনিব লগা হয়। সেইটো মোৰ পৰা বেপাৰী বিলাকে নি এটো বজাৰত বেচে। মোৰ পৰা পুখুৰীৰ পৰা লৈ লৈ যায়। মোৰ মানে ঢেৰ আছে। বহুত এৰিছো বহুত।
তাৰ পৰা আকৌ এই বেপাৰীবিলাকে আনে। সেই বেপাৰীৰ পৰা বেপাৰী- বেপাৰীজনৰ পৰা আৰু মাছ মানে বেলেগে নিব।
যেনেকুৱা সেই বেপাৰীবিলাকৰ পৰা ধৰা তোমালোকে যে কিনা তেনেকুৱা আৰু।
উম।
কাহিনীটো সেইটোৱে যে মোৰ পৰা নি সিহঁতে মাৰ্কেটত বেচে। তো মাৰ্কেটত ধৰা মানুহবিলাকে কিনিলে যে
উম। আৰু ধৰা, কিবা ধৰা, কিবা এটা কৰিলে মানে এনেকে কৰিব লাগে। এ মানে যাতে তাৰ পৰা কিবা এটা নহয় কিবা এটা প্ৰফিট ওলাই।
মোৰ পাঁচ বিঘা, পাঁচ বিঘা মাটিত এটা পুখুৰী। পাঁচ বিঘাত এটা পুখুৰী, অ বহুত ডাঙৰ, উম। মোৰতো দানা-দানা বিল দচটা, পোন্ধৰটা দানা মোৰ দুমাহতে খতম হৈ যায়। চল্লিছ কেজি, চল্লিছ কেজি বস্ত তা।
অ বহুত লাগে দেখোন।
মই মানে লকডাউনৰ পৰাই কৰি আছো, মাছৰ এইটো বিজনেছটো।
অ ঠিকে আছে বাৰু কৰিব লাগে, কৰিলেও ভালেই। নিজৰ কিবা ধৰা
তো খৰচা পানীবিলাক ওলাই যায়। গাড়ীৰ কিস্তি ফিস্তি চব ওলাই আহে আৰু মানে।
অ ঠিকেই আছে কৰিব লাগে, নহ'লেত ধৰা
অহ।
এনেও বহি থাকি
অৰ্ডাৰো লওঁ মাজে মাজে, বিয়াৰ অৰ্ডাৰ, ডাঙৰ ডাঙৰ অৰ্ডাৰবিলাক লৈ লওঁ।
অ সেবিলাক অৰ্ডাৰ ল'লে মানে অকণমান বেছিকে দিব পাৰিলে পাৰিবা। তাৰ মানুহ খিনি তোমাৰ পৰা লৈ ল'ব।
লয় চবে জানে মানে মই মানে এনেকে চাইন বৰ্ড বনাই থৈছোতো। লগোৱা আছে মানুহে গম পাই মোৰ তাত আছে বুলি।
অ নাই সেইটোয়ে ধৰা তুমি ধৰা যদি তুমি অকমান কিবা ধৰা, বেওপাৰ বিলাক মানে কিবা কম কম মানে কমত দি দিয়া। জ তোমাৰ পৰাই চাবা সকলোৱে তোমাৰ পৰাই ল'ব।
অ মোৰ পাই লৈ মই কমত দি দিও তো ওৱান থাৰ্টি ফৰ্টি, দিওঁ কিনো দুশকে নিবিছে বেচ ওৱান ফৰ্টিকে দিলো সিহতে দুশকে বেছে আৰু পুৰা জিন্দা জিন্দা লৈ যাব পাৰে ন নমৰে মাছটো নমৰে জিন্দা মাছ। বেলেগৰ পৰা কিনি আনিলে মৰা চৰা আনিব। মোৰ পৰা জিন্ডা ফ্ৰেছ নিজে আনি কিনে লৈ গুচি যায়। মানে দহ বিশ কেজিকে মই এনেকে দহ,
আমাৰতো মানে ফ্ৰেচটো নাপাওঁ আমি। আমি মানে ৰাতিপুৱাটো মানে সন্ধীয়া সময়ত পাবলগীয়া হয়।
তেনেকুৱাই এতিয়া। তাৰপিছত মানে মই দহ বিশ কেজি অৰ্ডাৰ আহিলে মই নিদিওঁ মানে অলপ, দুশ টকীয়া আহিলে যেতিয়া পঞ্চাশ ষাঠি কেজি এক কুইণ্টেল তেনেকুৱা দিওঁ। এতিয়া মোৰ পৰা চাই মোৰ লগত বহুতে কৰি আছে এইটো কাৰবাৰটো।
অ
সিহঁতৰ নিজৰ পুখুৰী নাই সি সিহঁতো নাই নাই নিজৰ নাই ৰেণ্টত লৈ লৈছে তোমাৰ। ৰেণ্টত লৈ লৈছে যেনেকে তিন বছৰ কাৰণে লৈ লৈ পঞ্চাছ ষাঠি হাজাৰ টকা দি পেলাই। তিন বছৰ কাৰণে লৈছ। নিজৰ নাই কেলে তাত, তাতে সৰু সুৰা ঘৰ বনাই অলপ ডিউটি চিউটি কৰে পুখুৰী পাৰত বহি বহি। আড্ডা চাড্ডা মাৰে দিনত। মাছ পেলাইছে,
তোমাৰ ঘৰ কত এনে?
খেলা মৰা।
চৰামৰা,
উম মা মই মাছৰ এইটো ক'লে মানে চবেই চিনি পায় আৰু মোক ঘৰ তে,
অ থেলামা কোন খিনিতে?
থেলামৰা তিনিআলি যোনটো আছে মিছা মাৰ ৰাস্তাটো যে আছে।
অঁ অঁ,
এফালে অলপ মাৰিব লাগে, তিনিআলিৰ পৰা মানে। অলপ মন্দিৰটো পাৰ হয় আমাৰ ঘৰ জ মন্দিৰটো পাৰ হয়।
অ,
ইয়াতে এটাই মুছলিম ঘৰ আছে। এটাই মুছলিম ঘৰ আছে এইটোৱে মোৰ ঘৰ।
মোৰ মনে মোৰ মানে তোমাৰ ধৰা এই কাষতে মানে ময়োতো ইয়াৰে হয়। বেছি দূৰৰ নহয়টো।
আচ্ছা, কৰিব পাৰা মাছৰ হেৰিত হ'লে কেতিয়াবা আহিবা আমাৰ ইয়াত।
মই এবাৰ তোমাৰ লগত কনটেক্ট কৰিব লাগিব মানে যদি কৰো আৰু মানে।
তোমালোকৰ চাগে বেলচেলি ভাল হয় ন।
চিৰি অ,
গম পাইছো।
তোমাক চাই কিনে মোৰ চিনি পোৱা লাগিছে মোৰ।
চিনি পাবাই আহিলে। কভিড বুলি ক'লে চবে চিনি পাই।
অ,
কবিৰ বুলি ক'লে চবেই চিনি পায়।
অ।
সেইফালেতো মই গৈয়ে থাকোঁ মোৰ ভণ্টি -মোৰ বাইদেউ ঘৰ আছে তাত। বৰ্তাৰ ছোৱালীক বিয়া দিছো তাত মই আৰু আৰমান চিনি পোৱা আৰমান।
আৰমান আৰমান কোন হয়?
ডাঙৰ মানুহ হয় আৰমান, তাৰ ল'ৰাটোৰ নাম মাহিম মাহিম। আব্জুলন্তক চিনি পোৱা আব্জুলন্তক আব্জুল আব্জুল।
আব্জুল -আব্জুল
সমীৰ আব্জুল। এই বোটৰ কাষতযে কেৰম বোৰ্ড চেৰমবোৰ্ড খেলা হৈ থাকে যে
অ অ চিনি পাইছো কোৱা
আজিজুৰৰ ভাইটি যে
উম -উম।
উ তাত গৈয়ে থাকো সিহতৰ মোৰ পৰা মাছ তাছ লৈ যায় সমীৰক চিনি পোৱা? সমীৰ?
অ, অ চিনি পাওঁ।
উ সি আহি থাকে আমাৰ তাত, কেতিয়াবা মোৰ বাইকটো লৈ গৈ থাকে ক'ৰবাত যাব লগা হলে বাইকটো লৈ যায়
অ ঠিকেই আছে কৰিব লাগে।
আহিবা ঠেলামাৰ ফালে আহিলে মোক ফোন কৰিবা, বেছিভাগ ঠেলামাৰতে থাকো।
সদায়ে যাওঁ, মইতো ঠেলামাৰত সদায়ে যাওঁ।
অ তোমাৰ এইটো ডক্তৰৰ ঘৰৰ ওচৰ ফালে নেকি তোমালোকৰ ঘৰ?
অঁ অঁ এইটো তোমাৰ ফিল্ডটো যে আছে
অঁ।
চিনি পাবা এই কলে ফিল্ডৰ কাষতে দোকান- দোকান চিনি পাইছা?
অ ৰে মই চিনি পাও মই এইটো দোকানতো গৈছো
দোকানটো -দোকানটো যে চাইছা দুটা দোকান আছে দুটা দুটাৰ ভিতৰত যে তোমাৰ এ এফালে যে এটা বাহ জোপাৰ তলত আছে
উম।
এইটোৱে হয় মোৰ দোকান
অ চিনি পাইছো পাইছো, পাইছো মই তোমাৰ দোকানটোও চিনি পালো মই গৈ থাকোঁ এইফালে ঠেলামাৰা চাইদতটো মোৰ
খেলিব আহা চাগে ন?
গৈছিলোঁ আগতে গৈছোঁ।
আমাৰ ফিল্ডতো সদায় ক্ৰিকেট হৈয়ে থাকে খেল
মই গোটেই দিনটো ঘৰত থাকো মানে সন্ধিয়া হলে চেণ্টাৰত থাকো, মানে তাতে জিমত যাওঁ যে মই তাৰ পিছত তাৰ পৰা উলাই চেণ্টাৰতেই থাকো
মোৰ ডিউটিটো মানে কি ৰাতিপুৱা ডিউটি বুজিছা।
উম।
মোৰ ডিউটিটো হ'ল ৰাতিপুৱাৰ ৰাতিপুৱা মাছৰ ডিউটিটো যোনটো নগাঁৱৰ পৰা মাছ আহে, চব বেপাৰীক দি দিওঁ ফাষ্ট গাড়ীৰ মাছতো, তোমালোকৰ এইফালৰ বেপাৰী বিলাকে লৈ যাইটো আই বলিক চিনি পোৱা?
আ?
আয়ু বালি যে মাছ বেছে যে
উম- উম চিনি পাইছো, আমাৰে হয় আমাৰ গাঁৱৰে হয় মানে
অ সি মোৰ পৰা লৈ যায় নাম্বাৰ আছে ফোন চোন কৰে লৈ যায় মোৰ পৰা তোমালোকৰ এইফালে চব বেপাৰি বিলাকে লৈ যায়
অ আমাৰ ফালৰ বেপাৰীখিনিয়ে তোমালোকৰ ঠেলামৰা উম দোকানী বিলাকক দি দিয়ে মাছ, সিহতে দূৰ দূৰৰ পৰা গৈ পিনে আনে তোমাৰ পৰা চাগে আনে, আনি কিনে থেলামৰা পুখুৰীত উম বেপাৰ বিলাকক দিয়ে
মোৰ তাত কেতিয়াবা এক কোৱালিটিৰ মাছ হৈ যায় পিছত সিহঁতো এটা দোকানত তুমি এটা দোকান কৰিলেতো বিভিন্ন মাল থাকিব লাগিব ন দোকানত
উম - উম।
এতিয়া যদি অকল মই তোমাক ৰৌ দি দিও ৰৌ মাছটো তুমিটো বেচিবলৈ তোমাক ক ষ্ট হ'ব অকল ৰৌ মাছটো চাই মানুহে নাহিব তোমাৰ ওচৰত তোমাৰ তাত বাহু লাগিব কেট লাগিব, চানদা মাছ লাগিব, কচ মাছ লাগিব যেতিয়া এইকেইটা মাছ তুমি ধুনীয়াকে সজাই থকা তেতিয়া এজন মানুহ তোমাৰ ওচৰত যাব তাৰ পৰা পচন্দ কৰিব এইটো লম এটা মাছ লৈ বহি থাকিলে এটা কোৱালিটিৰ ক'ত যাব মানুহ নুসুধিবই তোমাৰ ওচৰত
মানে এইটো মই তাকে কৰিম দেই অ দাদা ইটো মাছ আছে নেকি আপোনাৰ তাত তুমি তেতিয়া ক'ব গলে নাই ক'ব যে নাই নালাগে মই বেলেগ ফালে যামগৈ
এইফালে ৰঙাপাৰ পৰা এইফালে তুঙমুখি যিমান ভাতৰ হোটেল আছে
উম
সেইবিলাক বেপাৰী বিলাক চব মোৰ পৰা নি সিহঁতৰ হোটেলত দিয়া ৰাঙাপাৰা পৰা আহে, ইফালে। বেলশ্ৰিৰ তাৰপৰা বৰগাঁও তাৰপিছত আ গেলামৰা সেইকেইটা ফিল্ডৰ মানুহকেইটাই মোৰ তাত আহে কি কি কৈছিলো? সেইকেইটা মানুহ চব মানে মাছ লৈ যায় অ মই প্ৰায় লকডাউনৰ পৰা কৰি আছোঁ যে
অ এই ঠিকেই আছে কৰিব লাগে। কিবা ধৰা নিজৰ কিবা প্ৰফিট ওলালে ভাল কিবা ধৰা নিজৰ এনেকে আৰু মানে কৰ'বাত ফুৰিব চুৰিব যোৱা নাই
যাওঁ যাওঁ মই মাজতে অৰুণাচলৰ পৰা আহিলোগৈ আজি দহ দিন মান হ'ল
অ সেটো মোৱাটো সিকেই অ কিবা প্লেনি, প্লেনিং বনাইছে নেকি
উম পোন্ধৰ আগষ্টত যাও যে প্ৰত্যেকবাৰ আমি
অ অ ক'ত যাবা?